অ এনেই আছিলো ৰ পিছত তাতে পঢ়ি আছিলো। তুমি?
মই এই আমাৰ এই কি বুলি কয় তই ৰাস্তাত ট্ৰেক্টৰে কিবা এই আজিকালি পাইপ -চাইপ ধোৱা এইবিলাক খান্দি আছে নহয়।
অ পানীৰ বাইক।
অ জানো পানীত ডাঙৰ -ডাঙৰ কোলা- কোলা।
অহ অ।
ই সেয়া কি খান্দি আছে চাই আছ।
অ, কিমান মত পালেহি সেইফালৰপৰা?
মই সেফালৰ পৰা সোনকালে পালোহি, সেই ফোনটো কাটিছো তাৰপিছত এ খুবেই দশ মিনিট মান লাগিলে।
আহ আহ
অ আহিলো আহি লৈ পেলাই সেই কি বুলি কয় ঘৰতো মায়ে সাই আছিলে মবোতো দিয়ক মই হাও তাৰপৰা ঘৰতো হাৰিলো সাই পেলাই গাটো ধুলো
অ বহুত গৰম ময়ো গা ধুব লাগিব
গাতো ধুই পেলাই এইবিলাক চাই পিলাকু ডাঙ মানে ধেই মানুহ আছে ইয়াত সেই টেক্টৰ আনি আনি
পাইপ লগাইছে পথাৰ বিলাকত লগাইছে নেকি এনেকে আগতেও এনেক বহু ডাঙৰ ডাঙৰ পাইপ লগাইছিলে।
নহয় এনেকুৱা ৰাস্তা কিনা কিনা এনেকে মাটি খান্দি খান্দি। অ এই লোৰ নি নিচিনাকে। অ তেনেকেই খান্দি খান্দি এইফালে নি নি নি নি নি নি এনেকে গৈ আছে। মোক এতাকে চাই আছো সেয়াই।
এনেই বতৰ কেনেকুৱা আহি পেলাই ডাৱৰীয়া নেকি।
এইফালে ডাৱৰীয়া নহয় বতৰ ইও।
উম পূব ফালে এতিয়া বিজুলী মাৰি আছিলে বা। উম।
অ গৰম কেনেকুৱা এফালে। দোকানতে আছো এই দোকানৰ। সন্মুখতেহে এখন হেৰি কৰি আছে।
অহ অহ।
এ দোকান উম মানুহ ধেই।
উম।
সেইটো কাৰণে হেৰি কৰি আছো ৰখি আছো দাদাই মাংসই কাটি আছে।
অ সে ঘম ঘুমক কৰি আছো যে।
অ ভাত বনালা নাই
নাই বনোৱাই এই হেৰি একো কোৱাই নাই অলপ দেৰিকেহে বনাম।
অ আজি কিহে পিছে।
আজি কি আৰু গৰমতে খাবলে নাই এতিয়া নিৰামিষে। খাম বও কি খাওঁ জানো কিবা ভাত দুইটা বনামা আও। উম ওচৰতে মাছ নাপায় আছে বাওঁ চাৰিআলিত কাটে মাছ মাংস তাৰ পিছতে হেৰি কেতিয়াবা। তাকে মাছটোতকে মানে মাংসটোয়ে ভাল পাওঁ আৰু তাহল সেই ব্ৰইলাৰ মাংসটো। কেতিয়াবা খোৱা কেতিয়াবা। উম বেছিকে মাংস নাখাম ন মাংস মাংস নাখায় খাই অ মানুহজন থাকো। আগতে বেছিকে খোৱা হয় বেছিকে আনি থাকে খুব ভাল পায় তেওঁৰাই।
উম সেই গাহৰি মাংস খোৱা নে নোখোৱা।
উম খাওঁ গাহৰি।
গাহৰি সোৱাদ কেনে অ এই সেই গাহৰি সতি এইটো কি বুলি কয় বাঁহৰ গাজ বাঁহৰ গাজ। একদম বনাই লৈ পেলায় খুব মজা লাগে।
অ আমাৰ গাহৰি নাখায় আমাৰ হাংঘৰ মানুহ যে।
অ।
এংগাৰ খানায় ন
খাম আও পানী এদায়, আমাৰও নেখায় কিন্তু সেই। মনে মনে মানে খাওঁ আৰু মা।
অ অ সেইটোয়ে আজিকালি ল'ৰা ছোৱালী বিলাকে কি খাই। উম হ'ব। আমাৰ এতিয়া হেৰি আমাৰ আমাৰ যোৰহাট। তে এতিয়া আমাৰ ভন্টি হেতি ঘৰ ঘৰত নাখায় নহয় ভন্টিয়ে মানে আহি। কি আহোম ছোৱালীজনী তাই বহুত বান্ধৱী হেতৰ ঘৰত খাই যে খাই খাই শিকিলে এতিয়া আমি আহোম যেন মোক গালি পাই নহয় আপুনি কি যাত যোৱা আহম স কি মাংস গাহৰি মাংস নাখায় সাজ নাখায়। বোলে কি আহোম বুলি গালি পায় মোক। কাম নাই কিয়া নে আমাৰ নেখাই যে।
অ।
মানে ইয়াত হেৰি এইয়া ধানলৈ গৈ পেলাই সেইবোৰ খাবলৈ শিকিছে আকৌ।
আজিকালি খাইয়ে নোখোৱা অ নোখোৱা খুব কমহে মানুহ আছে।
খোৱা নোখাৱা তোমালোকে?
কিটো আমল আমলিটো এই আপোনাৰ ব ভাগৰ বিহু মানহৰ গৰু বিহু এ উৰুকাদিনাখনি খাই নেকি এ অ গৰু বিহুনাখিনি খাও নহয়। সেইদিনাখনিয়ে খোৱা তাৰ পিছত নাখাও আউ।
নেখাও মানে নোলায়ে তেনে সেইটো ছিজনতহে ওলাই।
অ কিন্ত তা অ কেতিয়াবা ওলালে মানে তাকে সেই কিছুমানে বনাব বনাব জা মানে জানিব লাগিব
অ ভাজিবলে
তেতিয়াহে খাই ভাল লাগে মই সেই তেনেকে তেতিয়া খাও বাও
অ অ মও খাওঁ মই সেটো খাওঁ।
মোৰ কিন্তু আপোনাৰ এই গাহৰি হেৰিয় গাহৰি লগত তিল তিল তিল গাহৰি যে তিল গাহৰি এগম মানে বনাই পেলাই খাবলে খুব মন এটা আছে।
আহ
তাৰপিছত আকৌ কিছুমানে আকৌ হেৰি লগতো খাই নহয় এইবোৰ লাই পাতৰ লগতো খাই নহয় লাই অহা সময়ত
ৰাস্তা ওলাই পবিতাক দেগে তিল গাহৰি তাৰপিছতে আকৌ তো লাই পাত এগম ডাঙৰ ডাঙৰ লাই পাত কে দি পেলাই হেৰি কৰি পেলাই খাব লাগে নহয়। সি খাই পেলাই বহুত ধুনীয়া লাগে।
উম
মই হেয়া কত খাইছিলো বহ মাক দোৰ হেৰি হলে এই ফুৰিবলে গৈছিলে এফালে তেতিয়া সেই তিল গাহই তিল এদি বনোৱা তাৰপৰা আকৌ লাই লাই লাই মানে বইল কৰি পেলাই
উম লাই লগত বনাই এইটো জানো বাউ।
বইল গাহৰিতো বইল কৰি লাই পাত পিলকল দি পেলাই আকৌ খৰিচা টেঙাৰ লগতো দি তিপনাই নহয়
আহ এই ফেচবুক এইবোৰ এবো ৰেচিপি কিজান দি থাকে দেখুং
চাদাহাঁহ লগটো দি বনাই আকৌ বনাই হেইহঁতকো দি বনাই সেইটো কি বুলি কয় এ
জান নেজানুং
অঔটেঙাৰ লগতো দি বনাই নহয়।
অ অ নাজানুং মো খা কেনেকে বনাই?
ঔটেঙা লগতো দি পেলাই খুব মজা লাগে খাই।
মই আকৌ এনেই মাংস আন মাংস বিলাকৰ কথা কছো এনে মুৰ্গী চুৰ্গী বা ব্ৰইলাৰে হওক মানে ছালবিলাক খাই ভাল পাওঁ ছাল বিলাক চবেই নাখায় আক
অ আমাৰ সেই দাদাই ভাল পায় চালবিলাক খাই অ
উম মৌ ভাল পাওঁ খাই চাল কিছুমানে আকৌ চালটো নিদিবি বুলি কয় মই সেইকাৰণে পুৰি যে যিটো কাটে যে পুৰি পেলাই সেইটোও ভাল পাওঁ খাই সেই গৰমত সেই যে বখলিয়াই পেলাই যে ছালটো অতৰাই পেলাই কিছুমান ফুৰি পেলাই যে পুৰা পুৰা গুণটো থাকে যে মা সটো তাৰপিছত আকৌ সেইটো গোন্ধৰ লগত তাকে ছালটো বৰ ভাল পাও খায়
অ খাই কিন্তু মোৰ আ একচেলি বনাব আপোনাৰ জানিব লাগিব তেতিয়াহে খাই বেছি ভাল লাগিব
সেইটো যুত
হয় নহয় বাৰু এইটো দি দিয়া হম লোৱা, সেইটো খাই বহুত বেছি ভাল লাগে। আমাৰ হে সেই দ আকৌ দৈ গাখীৰ দৈ গা খি তাৰপিছত আপোনাৰ তিল তাৰ পিছত গাহৰি, অ দৈ তিল সেইখিনি গোটেইখিনি দি পেলাই বনাই
অ
আমি খা খাইছো কিন্তু আপোনাৰ দৈ গাখীৰ দি পেলাই তিল দি পেলাই অকনমান হেৰি মানে বনাব ইমান জানিছিলো, হলেও মানে ইপিনে প্ৰথম বনাইছিলো যে। এই তিটিকি তিটিকি লাগিলে খাবলৈ।
কিবা এটা পৰিমানটো বেছি হল তিল কিবা এটা পৰিমমানণটো বেছি হল উ এ এ আ সেইবোৰ আৰু গাহৰি কিন্তু বনাবলে বেছি কষ্ট হেৰি নালাগে মানে কিবা কিবি ম মচলা চচলা বেছি কষ্ট নহয় হয় নে নহয়। তেল হেনো ধেৰ ওলায়।
এই গাহৰিৰ পৰা গাহৰিৰ পৰা বহুত তেল ওলাই আপোনাৰ এই আগতে সেই আগৰ মানুহে কোৱা শুনো গাহৰি তেলেই বোলে কিছুমানে দেউৰী ছোৱালী বিলাকে চুলিত লগাই দেউৰ
সেইকাৰণে ব বড়ো দেউৰী এইবিলাক মানুহৰ চুলিবোৰ দীঘল দীঘল
অ গাহৰি তেল কম লগাই অ মোৰ তাকে সেই মই মাক ক মোকো গাহৰি তেল অকন আন দিব চোন
অহ
মাই কেতকেতকে হাঁহে
অ, মই নাই দেখা
হেৰিয় এইটো কি বুলি কয় এই
স্কুলখনো যা স্কুললৈ যাওঁ নাই। দেখা নাই যে স্কুল খনৰো দেখা নাই মই সিহঁতৰ কেতিয়াবা দেখিবও পাওঁ চাগে সেইফালে যাওঁতে চিনি নাপাওঁ এজনী বুলি চাগে।
অ অ কেতিয়াবা দেখিব পাই বাও অ অ
হম
উহু
স্কুলখন কোনখিনিত আছিলনো সেই এই বহাগ বিহুৰ ওচৰতে নেকি
এ স্কুলৰ পৰা অকণমান আতলে
অহ আঁতৰলে। অহ
অ অ হেৰিখনলে সেইফালে এহতৰ ঘৰৰ পৰা উত্তৰ চাইডে গৈছো সত যে স বায়েকৰ ঘৰ আছে যে সেইফালে অহ সেইটো ওচতে দোকান কেইখনমান যে আছে সেইখিনিলৈকে গৈছো, এই তিনিআলিটোৰ ওচৰলৈকে। সেইদৰে হয় নে নহয় এতিয়া হেল্ল' শুনিছানে?